হেল্ল'?
উম।
নমস্কাৰ!
নমস্কাৰ।
হয়, আ কি কৰি আছে আপুনি।
মই যিমৰ পৰা আহি এনেই ফুৰি আছোঁ, আপুনি?
আচ্ছা। মই এনে ঘৰতে, শুই আছো।
উম।
পিছে আপোনাৰ দিনটো আজি কেনে গ'ল।
দিনটো গৰম, গৰম বন্ধ ন, পুৰা ফুৰিলোঁ। সাতটা মানত উঠো। এ ফিল্ডে-চিল্ডে যাওঁ, লগৰবোৰ লগত ফুৰো, অ'।
অহ'। অ'।
গৰম বন্ধ ন', গোটেই ৰাতি ফিলিম চাই থাকো।
মানে আপুনি, মানে এতিয়া টাইম টেবুলবোৰ হেৰি হৈ গৈছে ন আপোনাৰ, চেঞ্জ হৈ গৈছে।
অ'। চেঞ্জ হৈ গৈছে, স্কুলৰ টাইমত ছয়টাত উঠা গৈছিল। কলেজৰ টাইমত।
এতিয়া মানে গ-গৰম বন্ধ কাৰণে দেৰিকে উঠা যায়।
অ' পিছে আপোনাৰ দিনটো কেনে গ'ল।
মোৰ মোৰো মই, মইয়ো মানে কি কলেজটো আমাৰ খোলাই নাই এতিয়ালৈকে, ত' সেইকাৰণে মই উঠোতে, উঠোতে দহটা, এঘাৰটা বাজিয়ে যায়। তাৰ পিছত গা ধু, ফ্ৰেছ হও, তাৰপিছত অলপ উঠি কিনে এই এনেই অলপ মোবাইল অলপ চাওঁ, সেইকেইটা লগৰ ল'ৰাবোৰক ফোন কৰো। তাৰপিছত অলপ ভাত খাওঁ, ভাত খাই কিনে এই অলপ এনেই থাকো আৰু মানে নিজৰ কাম বোৰ কৰো আৰু যি কাম কৰিব লগা কাম বোৰ কৰো। গিটাও ভাল নালাগিলে, এই যাও‍ঁ আৰু মানে লগৰ লৰাবোৰৰ ওপৰত যাওঁ। ত' তেনেকুৱাকে যাওঁ, তাহক অলপ কথা চথা মানে কি আ অলপ আজৰি সময়ত বা এই, ধৰক বেয়া নালাগিলে লগৰ লৰাবোৰৰ তাত মানে ওচৰত গৈ কিনে কথা পাতিলে ভাল লাগে, এটা এই উম, একদম মানে হাঁহি-ধেমালি বেছিকে হয় না, লগৰ ল'ৰাবোৰ যেনেকুৱা হয়। লগত থাকিলে টো, সেনেকুৱা কিন্তু বেলেগ লগত থাকিলে নহয়।
অ'।
সেই তেনেকুৱাকে যাওঁ আৰু ভাল লাগে।
অ'। উম, হও।
আপোনাৰ এ হেৰি কিনো, প্ৰি- এ প্ৰিয় উৎসৱ কিনো?
মোৰ প্ৰিয় উৎসৱ পূজা।
কি পূজা? পূজাতো বহুত আছে, বহুত ধৰণৰ আছে।
দূৰ্গা পূজা, দূৰ্গা পূজা।
আ, দুৰ্গা পূজা আপোনাৰ মানে কি কয় আপুনি, কিয় ভাল লাগে আপোনাৰ?
দুূৰ্গা পূজাত এই মেলা-চেলা হয়, মেলাত ফুৰিব যাওঁ।
হয়।
মেলাত ফুৰিব গলো, সেইটোৱে ভাল লাগে। বহুত মানুহ মেলাত আহে।
হয়, হয়। পিছে এ, দুূৰ্গা পূজাতো দেৱালীও হয় ন?
আ।
দূৰ্গাপূজাৰ সময়তো দিৱালীও হয়।
অ'।
ত' দিৱালীত আপুনি। উম, বম-চম মানে ফুটাই নে নাই? যিবোৰ আমাৰ এ, বম ফুটাও, বম যে ফুটাই। তেনেকুৱা ফুটাই নে নাই?
অ' ফুটাও।
আপুনি এটা কথা জানা নাই যে, এ আচলতে আপুনি কি ভাবে বম ফুটাব লাগে নে নালাগে?
আচলতে নালাগে বহুত পলিউচন হয় আৰু
হয়।
এইবিলাকৰ কাৰণে বহুত জেগাত জুইও লাগে।
হয়, হয়। ত' এ, আৰু কি, কি হয় আপুনি জানে নে নাই?
আৰু পলিউচন হয়।
হয় এতিয়া। এ, এতিয়া আপোনাক কৈ আছো, মানে কি জানে এ, আচলতে আচলতে এই মানে কি তেনেকুৱা ধৰণৰ বম্ববোৰ বা। তেনেকুৱা ধৰণৰ বম্ববোৰ আচলতে ফুটাব নালাগে কাৰণ এয়া বম্ব ফুটাৰ ফলত কি হয় এয়া আমাৰ যে জীৱ জন্তু বোৰ যে
জীৱ জন্তবোৰৰ। অ' জীৱ জন্তবোৰৰ বহুত ক্ষতি হয় মানে কি ধৰক এ বহুত। বহুত চাউণ্ড হৈ থাকে ন বহুত চাউণ্ড ফলত তেহ তেহতৰ মানে এ জীৱ জন্তু বোৰৰ বহুত মানে কাণৰো বহুত হেৰি হয় বহুত মানে চাউণ্ড শুনা পায় ন আৰু আমাৰ আহ আকাশৰ মানে কি পলিউচন বহুত হয় এ। বহুত ধুৱা হয় ত চাব সেই সময়ত কি হয় এ মানে বম্ব বেছিও। পৰি মানে বেছি পৰিমাণে ফুটোৱাৰ ফলত কি আমাৰ উশাহ নিশাহ লওঁতে অলপ মানে বমৰ এ গোন্ধটো আহে বমৰ যিটো বাৰুদৰ গোন্ধ ত সেই গোন্ধবোৰ বহুত আহ চাব এইটো মানে বহুত বেয়া মানে বহুত হানিকাৰক হয়। আ, আ, আৰু আৰু আজিকালি মানে কি আজিকালি নহয় মানে চাব মানেকি আমাৰ চাহাব বহুত বম ফুটুৱা হয় কিন্তু তেনেকুৱা কামবোৰ কৰি আছে যাতে বম ফুটোৱাটো তাতে এ কমাব পাৰি বহুতো কাম কৰি আছে বহুতো মানে এলিয়েল কৰি আছে কিছুমান অ হেৰি। ত আচলতে মই ভাবো কৰিব লাগে কাৰণ এ বম্ব ফুটালে আচলতে নিজৰে ক্ষতি হয়। বেলেগ প্ৰশ্ন সুধি আছো আপোনাক। আপুনি আহ আহ হেৰি হয় মানে কি। ক'ত যাই ভাল পাব যদি আপোনাক যাব দিয়া হয়। আপোনাৰ যিকোনো জেগা মানে কেনেকুৱা জাগাত আপুনি যাই কিনে বেছি ভাল পাব?
মই তাৰমানে কাশ্মীৰ যাব খোজো।
কাশ্মীৰ।
অ'।
আহ কাশ্মীৰ কিয়?
কাশ্মীৰ বৰফ বহুত বৰফ পৰে। আৰু জাগাটো পুৰা ঠাণ্ডা।
আৰু বহুতো নিজৰা তিজৰা আছে বহুত ভাল লাগে আৰু।
এতিয়া আপোনাক এটা কথা সুধো আপুনি নিজৰ জেগাৰ বিষয়ে কিমান জানে মানে আপুনি নৰ্থ ইষ্টত থাকে ন উত্তৰ পূৰ্বাঞ্চলত থাকে।
উম, অ'
ত আপুনি উত্তৰ পূৰ্বাঞ্চলৰ বিষয়ে আপুনি কিমান জানে?
যিমান যি জানে সেইখিনি কওকচোন।
তাৰ মানে অসমটো ফেমাচ আৰু জুবিন গাৰ্গৰ কাৰণে।
হয় আৰু
বেছি আৰু এতে এক শিঙিয়া গড় পোৱা যায়।
নাই।
ত বেছি আৰু ইয়াতে চাহপাত খেতি বহুত হয়।
উম।
চাহ যে বনাই চাহপাতটো বহুত হয় তাৰ মানে।
আপুনি পিছে খে খেতি চেতি কৰি পাইছেনে নাই?
হা!
খেতি - চেতি কৰিবা দেখি পাইছে নে নাই খেতি কৰাৰ নিয়মবোৰ?
খেতি নিয়মবোৰ জানো কৰা নাই মই চাইছো এনে কৰোতে, গাওবোৰত কৰি থাকে।
অ হয় হয় মানে কি কি কি খেতি আজিলৈকে দেখা পাইছে?
মই ধান খেতিহে দেখা পাইছোঁ। বিলাহী আৰু বহুতো।
এতিয়া আপোনাৰ যদি কোৱা হয় যে আপুনি মানে এ খেতি কৰিব লাগে, যদি আপোনাক খেতি কৰিব দিয়া হয় আপুনি কিহৰ খেতি কৰি বেছি ভাল পাব?
মই মই ধান খেতিটো বেছি কৰিব খুজো।
আ আ মানে কিয় ধান খেতিতো মানে কিয়?
ধান খেতিতো তাৰমানে এতিয়া এইটো আমাৰ খাদ্য এতিয়া
ভাল লাগে আমি যিহেতু
ভাতটো, অ ভাত বেছি কৰি খাও। পিছে আপুনি খেতি - চেতি কৰি পাইছেনে?
কাৰণ মই মইও তেনেকুৱাকে খেতি কৰি পোৱা নাই কিন্তু চাই পাইছো। আমাৰ এ গাঁৱত গ'লে দেখা পাই ন উ ধান খেতিবোৰ হোৱা দেখা পাই তাৰ পিছত এই মানুহবোৰ কৰা দেখা পায় তাৰ পিছত সৰিয়হৰ খেতি আৰু ধৰক আহ আ কি হয় এয়া বন্ধাকবিৰ খেতিও কৰে ত তেনেকুৱাকে বহুত শাক - পাচলি খেতি কৰা দেখিছো। অ বাকী কৰি পোৱা নাই।
উম উম।
আপুনি খেল - চেল চাই নে এতিয়াতো ফিফা ফিফা ৱৰ্ল্ড কাপ চলি আছে আপুনি চাইছেনে নাই?
ফিফা ৱৰ্ল্ড কাপ পাই না মই। পিছে আপুনি চালে নে নাই?
ফিফা ৱৰ্ল্ড কাপ মই চোৱা নাই মানে কিহৰ কাৰণে চোৱা নাই যে আমাৰ মানে টাইমটোৰ লগত নিমিলে আচলতে আমাৰ যিহেতু ই ফিফা ৱৰ্ল্ড কাপ এবাৰ ইউৰোপ মহাদেশত হৈ আছে ন, ত তাৰে টাইম
উম।
জনটো বেলেগ, আমাৰ আ এছিয়াৰ টাইম জন জনটো বেলেগ ন, ত সেইডাল কি হয় আমি যেতিয়া শু তেতিয়া আহি আৰম্ভ হয়, ৰাতি আধা ৰাতি। তো এতিয়া আমি দিনভৰ কাম কৰি দিন ভৰ জাগিকিনে আ ৰাতিটো কেনেকে থাকিম ধৰিলে আমাৰ টোপনি নাহিব ন আমাৰ এ দিনৰ সেইটো মানে কি এ টোপনিৰ চাৰ্কেলটো মানে নষ্ট হৈ যাব, ত সেই সেইকাৰণে মানে চ এতিয়ালৈকে চোৱা নাই দেখি কিন্তু আ অলপ ক্লিপ ক্লিপবোৰ আহি থাকে ন ৰিলত ত সেইবোৰে চাই আছো। আপুনি পিছে হেৰি এ কাকচ মানে কি আপুনি চাপৰ্ট কৰে? জীৱন দেখি খেলি আছে, ৱৰ্ল্ড কাপ। ঠিক, কোনটো টিমত আপুনি? বেছি ছাপ'ৰ্ট কৰে?
ফিফা ৱৰ্ল্ড কাপত।
মানে, বহুত টিমে খেলি আছে, ন'? বহুত মানে, দেশৰ টিম আছে ন' যেনেকে ক'ব গ'লে, আ-আৰ্জেণ্টিনা হওঁক, পৰ্তুগাল হওঁক। তাৰপিছত, মেক্সিকো হওঁক। ৰাছিয়া-ৰাছিয়াটো নেখেলে। আঁ বাকী অ'! অ'! বাকী, আমাৰ সেৰি হওঁক, এইয়া অ'! আৰু আৰু বহুতো দেশ আছিল, ৰ'ব। মই নামবোৰ, তেনেকে এ, ব্ৰাজিল হওঁক। তাৰপিছত, ইউনাইটেড ষ্টেট হওঁক। এ, তাৰপিছত আৰু বহুত যেনেকে, ইৰাণ- ইৰাণৰ চাগে আছে, ইৰাণ হওঁক, তাৰপাছত, এই আমাৰ আঁ আমাৰ কাতাৰ হওঁক, ত' তেনেকুৱাকে বহুত দেশ আছে। আপুনি
মই ব্ৰাজিলক ছাপ'ৰ্ট কৰোঁ।
হয় নেকি? ব্ৰাজিলৰ কোনটো প্লেয়াৰক, কোনটো খেলুৱৈক আপুনি বেছি ভাল পাই?
ব্ৰাজিলৰ আৰ্জেণ্টিনা।
ব্ৰাজিলো জানা নাই, নেইমাৰ আছে যে? নেইমাৰ তো চিনি পাই? হয়, হয়। হয়! দিয়ক তে, আজিলৈ ৰাখিছোঁ।
অ'!
হয়, ঠিক আছে।